আহ, শুনিছনে কি কৰি আছ? আহ শুনিছানে বোলো? কি কৰি আছ? আহ কি কৰিছ?
হেপী বাৰ্থডে, খাব আহিছো। আমাৰ ইয়া মামাহঁতৰ ঘৰত।
অহ, কিমান সময়ত গলি? কিমান সময়ত গলি? এই কিমান সময়ত গলি?
কিমান সময় মানে বেছি সময় হোৱা নাই আহি পাইছোঁহে। গম পাইছে কি উলিয়াইছে মানে মাংস,
অহ, ' হেল্ল', অ, মাংস। পুৰি মাংস নে?
হল ভাত? শুনিছো।
অহ, '- পুৰি -মাংস উলিয়াইছে।
অহ,
এয়া আমাৰ মানে বৌহতৰ ডাঙৰটো লৰাৰ সেয়া আজি, জন্মদিন যে আজি। তাকে খাবলৈ মাতিছে আহিছো।
অঁ হওঁক দে। এত গলি
কি কি কৰিছে কি কিৰিছে আপুনি।
মই কামত আজৰি হ'ল আৰু সেই চাহ বনাম। মাও।
কত হে বুলু।
অঁ মোৰ কাম বোৰ আজৰি হল বোলো চাহ বনাম, এতিয়া উম লৰা পঢ়িব দিছো জলপান চাহ খাবহি।
ঐ। হয় নেকি।
অহঁ।
জয়।
তাৰাপা হেৰি যোন বল অলপ। ফোন কৰিছে। ছিলো নহয়। মাততো একে যি অকণনি অকণনি আহে জোন বৌ।
হয়।
মাতটো একে বৰ অকণি অকণি।
অহঁ।
শুনিছ।
শুনিছো
অকমান লৈছ এ দে।
উম।
অঁ কিহত গলি যাওঁতে যাওঁতে কিহত গলি। উম।
শুনিছা সেই ৰুটি এখনকে।
অহঁ।
অঁ এইবাৰ বোলো কৰবাত ফুৰিবলৈ যাম ল'ৰাটোৰ আপোনাৰ ল'ৰাটো স্কুল।
অঁ যাম আক।
ক'ত যাব।
যামা দে গাড়ী ঠিক কৰিব নহয়।
এ ভাল ভাল জেগা নাম।
ভাল ভাল জেগা মানে এতিয়া। হেৰি যাম, প্ৰথম মন্দিৰলৈ যাবলগীয়া হৈছে। এই দেওশাললৈ যে।
হয় নেকি?
শাললৈ যাম।
অ'! ক' মানুহজনৰ লগতে যাব নে? নে বেলেগ মানুহ যাব? বেলেগ মানুহ যাব নে? মানুহজনৰ লগতে যা
এই হয়। এইখিনিহঁত ওচৰ যে অকণ হেৰি, এতিয়া যাম, বাইকতে যাম বাৰু মানুহজনৰ সতিয়ে। কিন্তু, এনেই গাড়ী ঠিক কৰা কথা আছে যে। তেতিয়া ধৰি লওঁ যাম আও। গম পালি!
যাব দিয়ক ভালে লাগে। সেইবিলাক জেগাত গৈ ন'। মানুহজনী হ'ল যদি দিয়ককৈ যাওঁক। অ'! ওলাম দিয়া, ওলাম। ওলায় নি নিশ্চয়।
ৰা ৰাতিলৈও এতিয়া তই গুচি আহিবি নে থাকিবি?
এ, গুচি যাম গৈ। ৰা ৰাতি নাথাকোঁ। অ'! ৰাতি থাকিব নোৱাৰাঁ নহয়, অকলশৰীয়া ঘৰ। অ'! লাগ লাগিলে আধা ঘন্টা, আধা ঘন্টা বিশ মিনিট। এ, মই আৰু মানু মানুহজনহে।
অ'! অ'! ঐ, হ'ব দিয়ক, দিয়া হয় আমিও যাব পাৰিলোঁ হয়।
আমিও গলোঁ হয়, সেইফালে আমাৰ মিটিৰ আছিলে। এ, মিটিৰৰ ঘৰত সোমালোঁ হয়।
মই ভাবিছোঁ
এ, নামাতাকেনো কেনেকে যায়। বেলেগক সোমালোঁ হয় আও।
অ'! আপুনি কৈছে আকৌ বোলে! ম'ও গলো হয় বুলি কৈছে আৱ এ বেলেগ এদিন আহিম কিয় অ অকনমান পাইছে এয়া কিবা পাইছে পাইছে এয়া থেৰাপিকৰি আনি পাইছেহে মই আহি পাইছো এ মামা আকোহে আহি পাইছে আনি পাইছে আৰু অকণমান ভাল পাইছে বাউ আগতকে অ অ আহ
মায়ে ঘৰলৈ
এ যাম দিয়ক লাহে ধিয়ে আৰু আহিছো হে এ আহিছোহে যাম আৰু
অ
আহিছো হে যাম আৰু দিয়ক আহ হ'ল আজি এ হ'ল তিনি সপ্তাহ মান তিনি সপ্তাহ মান হল
অ
উম আপুনি যোৱা নাই
মই এইদিনাখন নাম পাতিছিলে যে আমাৰ ঘৰত যে
উ অ অ
যাম আৰু পৰীক্ষা শেষ হলে থাকিবলৈ দুদিন মান যাব লাগিব
অ অ অ অ যাব দিয়া অ এ ল'ৰা ছোৱালী থাকিলে সেইটোৱে স্কুলৰ দিনত এনো ক'ত নো পায়গৈ। সেইতো আহিছিলে ভাত কেইটা মান ল আছিলে বহি, বহি খাই আছো। অহ অঁহ। অঁ
ৰুটি এতিয়া বনাই হ'ল আউ।
নাই, নাই হোৱা। মই বনাই আছো, পুৰা বনাই আছো।
অহ। অকলে বনাই'ছ নে আৰু কোনোবা আছে?
উলিয়াইছে। নাই, নাই অকলে ব বনোৱা নাই বাৰু, আছে বনোৱা। মই বেলি আছো। টোও শুই আছে তেওঁলোকে। অ। পুৱা মানুহ এক্সট্ৰা কৰি দিছো। জুই টাইপত থাকিব নোৱাৰো যে। মই ঘৰত গেছে ব্যৱহাৰ
অঁ, অঁ। হয় দে।
সেইকাৰণে অ একে জুই তাপত থাকিব নোৱাৰো।
অ, এ চবেই নোৱাৰে নহয়। তহতি আকৌ পোৱাই নাই জুইয় তাপ, হয়? হয় নে নহয়? কাম- বন ইমান নাইয়ে আও।
গৰমত একে জীৱ জুই তাপ লবলে মন নাযায়।
খালি ঘূৰিয়ে ফুৰ আৰু। কাম- বন ইমান নায়েই আউ, হয়?
ও এতিয়া মোৰ ফুৰা দিন হৈছে ফুৰিছো
অঁ, তোৰ এদিন সময় আহিব দে আমাৰ নিচি না তেতিয়া যাব নোৱাৰিবি তওঁ বুইছ?
অঁ হয়, হয়। এতিয়া অকণমান এনজয় কৰি লওঁ আউ।
ফুৰিছা নহয়, ঘূৰি ফুৱা এতিয়া।
হয়। হয়। শুকান এটা শকত আছে বাও
উম। তাৰপা ঘৰলৈ সোনকালে গুচি গুচি আহিবি আকৌ অকলশৰীয়া নহয়।
হলে সোনকালে যাব লাগিব।
অ।
অ। গৈ মেলি পেলাই খাই কৈ যাম। সোনকালে, কিনো কৰি থাকিম আৰু হয় খাবলৈ পালেতো ৰৈ নাথাক-
নবনালেও হ'ব তেতিয়া-
নবনা নবনা ইয়াতে ভালকে যাব লাগিব। পেট টানকৈ- আহ। ক
তাৰপা ক, আহ আহ আকৌ আহিবি দে লাহে ধিয়ে তই আহো। সেই কাৰণে তা মানে বাজিব চাগে- নটা বাজিৰ প চাগে আহোতে অ- অ
আৰু ঘৰ ৰান্ধি নাথাকোঁ আৰু ইয়াতে খাই যাম আঁ লাহে দিহে-
অ
উম।
কথা ভালে কেইদিন ওলাই যোৱা নাই তই-
পথাৰ ফালে নাই দিয়ক যোৱা ধান চাউল কাটি হোৱা। পাছতে যোৱা হোৱাই। নাযাব লাগিব চাই আহিবগৈ লাগিব। ধানো নকৰিলোঁ যে। কৰা হয় গ'লো হয় চাবলৈ-
এবাৰ নকৈ দি ন-
কি থাকিছে বোলে নকৰিলো নকৰিলো- দে শালি ধান অকনমান কৰিম বুলি ভাবিছো কি হয় আৰু- এ আপুনি ধান ৰুলে- খবৰ দিব দিয়ক যাম
অ এ কথিয়া উঘালিবৰ সময় হইয়ে আছে
অ খব দিব যাম দিয়ক। কঠীয়া উঘলিবলে, অ যাম দিয়ক।
অ ৰঞ্জনা বালে ফোন কৰিলো একে বেমাৰ বুইছ। চব মানুহৰ বেমাৰ হৈছে। তোকে মাতে নোলায়, উম
ধানে থাকিব দেই। এ এ লৰা লৰা তোকো ভালকে ৰাখিব আকৌ এতিয়া।
অ সেই সৰু ভন্টি ছোৱালীজনী বোলে লৈ গল নহয়।
কলৈ লৈ গ'ল?
বাপেকে লৈ গ'ল বোলে ডক্টৰক দেখাব লৈ গৈছে। আছিলে যে আজি আজি লৈ গ'ল। বোলে।
হয় নেকি কৰ' পা লৈ গ'লনো?
ক পা নিলে বিশেষ মই এতিয়া গম পোৱা নাই।
অ এ নিয়ক দিয়ক বাপেকে
অ
অ বাপেকে নিছে একো নহয় দিয়া।
অ ভালে হৈছে দে ন।
ছোৱালীজনী অ ছোৱালীজনী অসুখ হৈ আছে যে। অ ছোৱালীজনী অসুখ হৈ আছে যে, যাওক দিয়ক বাপ তাকে আহিলে চাগে আৱ কাম কৰি পেলাই
অ আহিলে নিলে নিয়ওঁতে তেওঁ ন নিজৰ ঘৰখন হয়
বাপেক মাক ওচৰত থাকিলেহে ভাল হ'ব। বাপেক মাক ওচৰত থাকিলেহে হা বাপেক মাকক লাগিবই আও। সৰু ল'ৰা ছোৱালী নহয় জানো?
অ। ছোৱালীজনীকহে লৈ গল দে, মাক আছে। মাক আছে।
অ অ নহয় থাকক দিয়া ছোৱালী এজনী নিলে অ। ভাল হ'লেই হৈছে আৰু।
দে হ'ব দে ন। হ'ব দে। অ অ।
অ
হা অ আঁহ ৰ
কাটক।
উম।